হেল্ল'
অ, শুনা পাইছা? হেল্ল'
হেল্ল'
অ, শুনা পোৱা নাই নেকি? হেল্ল', অ' শুনা পাইছানে নাই?
হেল্ল'
হেল্ল'
শুনিছা এতিয়া?
অ' শুনি আছোঁ
অ, অ
অ
অ', কেছ বেলেগ হৈ আছিলে। ক, ঘৰত খবৰ খাতি ভালনে?
হাঁ
খবৰ খাতি ভালনে তোমাৰ?
অ', ভালেই। তোমাৰ?
চলি আছে টোকটাক
অ, কিয় বা টোক তাক চলি আছে!
এ গেলা, গেলা গৰমখনত আৰু কি ভাল চলিব আৰু!
অ, হয় নেকি? আমাৰ এইফালে আকৌ উম গৰম নাই দিয়া।
হাঁ
আমাৰ এইফালে গৰম দিয়া নাই। বৰফে পৰিছে কিন্তু। অ'
বা কি কি কৰিছে এতিয়া?
আছোঁ এনেই বহি।
অ'।
ইমান ভালছে যে সেইটোকাৰণে বহি আছোঁ আৰু।
তাকে।
অ'।
তাকে ওপৰত গৈ পেলাই ক'ব পৰা হ'লে ইমান কিয় চানাই দিছে ন'।
হা?
তাকে ওপৰত গৈ পেলাই ক'ব পৰা হ'লো ইমান ঠাণ্ডা কিয় দিছ' বোলো।
তাকেটো যাব পাৰা হয়। উম, তুমি এবাৰ গৈ কেনে কৈ আহিবাচোন।
তাকে এবাৰ মৰিব লাগিব। এবাৰ মৰিব লাগিব, ওপৰত যাব হ'লে।
নাই, নাই, মৰিব নালাগে বাৰু এনেই এনেকে ইয়াৰ পৰা চিয়ৰি দিলেও হ'ব মায়ই এটা লৈ ল'বা।
অ', অ', ইটো ভগৱানৰ ঘৰলৈকে শুনা পাই ন'।
অ', শুনা পাই যায়টো।
নাই কি কৰিছা এতিয়া?
মই আছোঁ এনেই বহি, তুমি?
আছোঁ এই দোকানতে আছোঁ বাৰু মই।
অ', ভাত খালা নে নাই?
নাই মোৰ খোৱা দেৰি হয় দুটামান বাজে গৈ।
অ'।
তোমাৰ ভাত খোৱা হ'লনে? পছালা আমাৰ ভাত বনাই ৰেডি হৈ আছে কিন্তু মোৰ খাওঁতে দুটা বাজি যায়। তোমাৰ আকৌ ভাত বনোৱাই নাই।
আমি আকৌ দেৰিকৈহে ভাতটো বনাওঁ।
এনে কেইটামান বজাত? বাৰটা।
এনেই বাৰটা চাৰে বাৰটা এনেকুৱা মানত।
জল্দি হৈয়ে যায়াব, নোৱাৰো দুটামানত খাই দিওঁ আৰু ভাতটো। মোৰ ঘৰ এ কি কম এতিয়া মিছা মাৰি।
এ নহয় নহয় ঘৰত কোন কোন আছে এইটো সুধিছো।
অ', ঘৰত। ঘৰত মা-দেউতা আছে, মই উল্টাটো শুনি পালোঁ। মা দেউতা আছে, ভন্টি আছে, মই আছোঁ আৰু আইতা আছে।
অ', অ', অ'।
তোমালোকৰ?
মা আছে দেউতা আছে। ভাইটি এটা আছে, খুৰা এজন আছে।
অ'।
আৰু মই আছোঁ, হৈ গ'ল আৰু পাঁচজন সদস্য।
উম, আমাৰো পাঁচজনেই বাৰু।
বাকী এনেই ট্ৰেভেলিং কৰবাত কৰিম বুলি ভাবিছে নেকি?
এতিয়াও ভবা নাই বাৰু।
এতিয়াও ভবা নাই
বাপৰে ভাবিব কাৰণে বাকী আছেই মানে তেতিয়া হলে
ভাবিবলে বহুত বাকী আছে এতিয়া
এনেই যোৱা হ'লে ক'ত যোৱা হ'ব
যোৱা হলে তাকে চাৰে মানে ভাবিছো কোনফালে যাও কোনফালে গলে মানে ভাল হব
এই গেলা গৰমখনতো ফুৰিব মনেই নাযায় চাগৈ নহ
একচোৱেলি সেইটো বাৰু আমাৰ ফালে আক ঠাণ্ডা যায় সেইটো কাৰণেহে
ইয়া ইয়া এয়া বহুত ঠাণ্ডা পৰিছে ন তোমালোকৰ সিফালে যাব লাগিব চাগৈ তোমালোকৰ সেইফালে যাব লাগিব চাগৈ
অ' আহিলেই হল তোমালোকৰ ঘৰ কোন
তোমালোকৰ ঘৰ ক'ত
আমাৰ তোমাৰ জীনজিয়া পৰে বিশনাথ চাৰিআলি জীনজিয়া
অ'
তোমাৰ বিশ্বনাথ চাৰিআলি হেৰিতে পৰে ন তোমাৰ হেল্ল' তোমাৰ বিশ্বনাথ চাৰিআলি হেৰিকণতে পৰে নেকি
নহয় নহয় তেজপুৰ মিছামাৰী
অ' অ' অ' তাৰমানে বেছি দূৰ নহয় মানে
বেছি দূৰ নহয় ওচৰতে হয় আৰু
মানে একজাপ দিলে পায় আৰু নহ
আহ তেনেকুৱাই আজি ঘৰত কি বনাইছে-
হা
ঘৰত কি কি বনাইছে
ভাত দালি ভাজি
অ' আৰু বাকী মানে একো নাই
নাই নাই ভাইটি অকমান মানে হেৰি কিন্তু কালি মানে এই দা মানে দা তোমাৰ কিতো বাহ কাটি আছিল তো
অ'
বাহ কাটি আছিলে যে তাৰ মানে ভৰিতে মানে তোমাৰ দা দি মানে ঘাপ পৰি গল
অ'
তাকে মানে কালি ডক্টৰ ওচৰত দেখাই আহিলোঁ মানে লাইট খানা আৰু বেছি গৰম জাতীয় খানা নহয় আৰু
উম উম
মানে হেৰি তোমাৰ গ আৰু সেইফালে তো এ টেঙা চেঙা খাব মনা কৰিছে আৰু
অ'
বাকী কিবা কৰি আছা নেকি এতিয়া
নাই কৰা নাই বাৰু
হয় নেকি
উম
অ অকমান ৰখিছাচোন দে
অ অ অ কোৱা
ভালকে ক্লিয়াৰ আহিছেচ আৱাজটো
অ আহিছে
বাকী এনে ট্ৰেভেলিং কত কৰিম বুলি ভাবিছা কোৱাচোন বাৰু এনে
এ ক'ত কইম ভাবিছো এতিয়ালেকে মানে ভবা নাই উম
হয় নেকি
উম
লড়াক চাৰ়াক যাব পাৰি তো
হা
লাডাখ বা দাৰ্জিলিং তেনেকুৱা ছাইডত
পাৰি আমাক আৰু ক'ত যাব দিব আৰু ওপলে লগৰ বিকিব আৰু লগৰ খিনিৰ লগতহে যাব পাৰিম
পেৰেন্সক সুধি লবা লগৰখিনিকো লৈ ল'বা লাগিলে কি আহি যায়
আৰু ন লগৰ লগত গৈহে ভাল লাগে
সেইটোৱে পেৰেন্সক সুধি পেলাই তাৰ পিছত লগৰ খিনিক আহ লৈ পেলাই কি তেতিয়া যাব নিদিব নেকি
তেতিয়া বাৰু দিব চাগে
অ তেতিয়া হলে আকৌ অ আজিকালি আকৌ লগৰখিনিকে বিশ্বাস কৰিব নোৱাৰি নহয়
হুম
আজিকালি আকৌ লগৰ খিনিকে বিশ্বাস কৰিব নোৱাৰে আক
সেইটো উম সেইটোও হয়
আমাৰ আকৌ কিটো মাদাই আকৌ সেইটো কৰিছিলে মানে লগৰখিনিক মানে বিশ্বাস কৰিবি যে চব ক্ষেত্ৰত নহয়
সেইটোয়ে আজিকালি আৰু
লগৰ খিনিক বিশ্বাস কৰিলেও আকৌ দিগদাৰ আছে
উম মই ডিগ্ৰী পঢ়ি আছো
ডিগ্ৰী কোন ছেম ফ্ৰউথ ছেম ন
উম
অ
আউ তুমি
মই তোমাৰ ছেকেণ্ড ইয়াৰ পৰা এৰিলো তোমাৰ এতিয়া জব কৰি জব কৰি আছোঁ
অ', কি কৰি আছে?
এ, এই ট'ল প্লাজা তোমাৰ।
অ' অ', একো নাই, সেয়া কৰিলেও বহুত
এ সৰু সুৰা কিবা এটা কৰি থাকিলেই হ'ল, এইফালে আকৌ মোৰ মানে হেৰি, তোমাৰ এটা দল এটা আছেতো তাতো মানে যাব লগা হয়।
অ' অ'।
এই, অ' অ', সেইফালে যাব লগা হয় তোমাৰ লোকতৰংগ সাংস্কৃতিক গোষ্ঠী। এনেই তোমাৰ এইবাৰ তোমাৰ এই বিশ্বনাথ চাৰিআলিটোৰ ভিতৰতে সামৰণি মাৰি থৈ দিছে।
অ'।
এই নেক্সট বাৰৰ পৰা, তোমাৰ অলপ দূৰৰ দূৰৰ প্ৰগ্ৰেম ল'ম আৰু। যেনেকে যোৰহাট, তেজপুৰ এইবিলাক অকণমান দূৰৰ-দূৰৰ।
অ', আমাৰ ইয়াতো মাতিম দিয়া, আহি যাবা।
হয় নেকি, কণ্টেক্ট কৰিলেই হ'ল মোৰ লগত, মোৰ লগত কন্টেক্ট কৰিলেই হ'ল।
ঠিক আছে, কন্টেক্ট বাৰু কৰি দিম।
খালি যোনজনে মানে কন্টেক্টটো দিব যে তেখেতৰ মানে এগ্ৰীমেণ্ট এটা হ'ব আৰু।
উম।
মানে এই-এইবাৰ মানে এগ্ৰিমেণ্ট নকৰি পেলাই মানে আমি পস্তাই গৈছোঁ মানে।
অ'।
মানে, তোমাৰ দিম বুলি কিবা এটা কয় আৰু দিয়ে একেবাৰে কমাই। গম পোৱাই চাগে তেনেকুৱা, হয়েই চবৰ লগত।
এইবিলাক হয়ে বাৰু তেনেকুৱা।
উস্, এতিয়াহে অকমান গৰমটোত-গেলা গৰমটো-ডালৰ ভিতৰত অকমান হাৱা অকমান মাৰিছে ঔ।
অ', এতিয়া গৰম দিছে যদি সেইফালে ফুৰিব-চুৰিব যাব লাগে।
কোনফালে বা?
কোনফালে, তুমিহে জানিবা এতিয়া কোনফালে বা যোৱা, কোনফালে গৈ ভাল লাগে।
মোৰতো এতিয়া এনেকুৱা এটা ইচ্ছা লাগি আছে, ৱাটাৰফল-ৱাটাৰফল এটা যে, ৱাটাৰফল ৱাটাৰফল এটাৰ তলত শুই থাকিব মন গৈছে মোৰ।
অ', সেইটো কৰিলেও হ'ব, অ'।
আৰু তোমালোকৰ ভাইটি, হা?
অ', ভাত চাততো দেৰিকে হ'ব আৰু?
অ', দেৰিকে হ'ব, দেৰিকে বনাম।
কোনে বনায়, তোমালোক-তুমিয়ে বনোৱা নে কোনে বনায়?
আজি মইয়ে বনাব লাগিব, মা মানে ঘৰত নাই যে।
এনেই আইট-এনেই আইটেম কি কি বনাম বুলি ভাবিছা?
আইটেমতটো দালি, তাৰপিছত আৰু ভাত কেৰেলা ভাজি
উম। এইত তেৰি, তেনেকুৱা বৰ বেয়া বস্তু এটাৰ নাম কৈ দিলা নহয়।
অ' তোমাৰো ফেভৰেট নেকি?
কালি মানে গাহৰি কাটি আছিলে দেই।
অ'।
কালি গাহৰি কাটি আছে এনেকুৱা লাগিছে পকেটত মানে কিয় পইচাটো নানিলোঁ।
উম।
গেল' কালি গাহৰি খোৱা। এই দেওবাৰে খাব লাগিব। হা, হা, হা?
সোমবাৰে এবাৰ খালোঁ গাহৰি। আজি আকৌ খাম।
নাই মইতো আৰু সোমবাৰ নাখাওঁ বাৰু।
আমি সোমবাৰে খাই দিওঁ, বৃহস্পতিবাৰে নাখাওঁ।
নয় নয়, আমাৰ ঘৰৰ মানুহে খাই দিয়ে।
উম, বৃহস্পতিবাৰে মানে দিনৰ, আমি কেতিয়াবা খাই দিওঁ বাৰু দেই বৃহস্পতিবাৰে।
হা?
আজি খাম গাহৰি।
এইটো কি মনা হ'ল?
এই মানা চানা নহয়, মানে মন গ'লে খাওঁ আ-আৰু।
অ' আজিতো বৃহস্পতিবাৰ। হে, ভগৱান। ত' মানা কোনদিনা ভালকে?
হা, হা?
এনে কোন দিনটো মানে বেছিকে ভালকে মানা আৰু?
ক'ব গ'লে মই একচোৱেলি নামানোৱে।
হা? হে, ভগ
ঠিকে আছে। ঠিকে আছে, নিজে মনে নলয় যদি মানিব পাৰা। তেতিয়া আকৌ ভালকে মানিব লাগিব, যদি মা-মানিব বিচাৰে তেতিয়া মানিব নালাগে।
উম। মানে এই বনাই কৰি, কেতিয়াবা মানে মানো। মানো মানে খাব মন নগ'লে। যোনদিনা খাবলৈ মন যায়